চানে অ শুনিছো কি কৰি আছা?
অঁ মই এনে আছো ৰবা, তুমি?
মইয়ো এনে আছো ৰবা, চাহ খালো মাত্ৰ।
অঁ অঁ মই খোৱাই নাই ৰবা অলপ দেৰিকে দেৰি কৰিয়ে খাম বুলি ভাবিছো।
অঁ অঁ অঁ
অ, অ পাছে তুমি এইবাৰ বিহু ক'ত চালা?
মই এবাৰ বিহুত গাঁৱত গ'লো ৰবা গাঁৱতে চালো ককা আইতাহঁতৰ লগত। তুমি?
অ কেনেকোৱা লাগে? ময়ো গাঁৱতে গৈছিলো ৰবা মানে আজিকালিতো আৰু চহৰত চাই ইমান ভাল নালাগে, যিহেতু গাঁৱত- তাতে গৈছিলো চাবলৈ।
হয়, মইয়ো গাঁৱতে চালো। মোৰ ভাল লাগিলে বাৰু বহুত দিন পিছত। গৈ কেনে চালো ককা আইতা সিহঁত মাজত। ভাল লাগিছে বহুত ভাল লাগিছে ন মানে বহুত কথা জানিছো তোমাৰ
হয় মোৰো ভাল লাগিছে, কাৰণ এয়া আমিতো আজিকালি চহৰত- বিশেষকৈ বিহু বুলি কবলৈ গ'লে আৰু- এইয়া হিন্দী গানত নাচাবোৰহে দেখো, আমি বিহুৰ মানে- অ বিহুৰ গান বোৰ শুনিবলৈ নাপাওঁ বিশেষ কৰি। সেয়ে আৰু গাঁৱত গৈ বহুত দেখিলো বিহু বিহুৰে এনেকুৱা মই। অ ডেকা গাভৰু সকলকে দেখিলো মু মুকলি পথাৰতে নাচি থকা। ঢুলীয়াসকলে এই ঢোল বজাই থকা এইবোৰ নাচ নাচি থকা দেখিলো আৰু।
অঁ অঁ মইয়োতো দেখিলো মানে সেনেকুৱা আৰু ভাল লাগে। এতিাতো জুবিন গাৰ্গ নাই ন, সেইকাৰণে এটা গান খিনিওতো নাই সেনেকোৱাকে। আগত বাৰু, জু হা-
অ শুনি আছানে মোৰ মাতটো তুমি?
অঁ অঁ মই শুনা পাই আছো।
অঁ অঁ দিয়া।
অঁ তেনেকে মানে এ জুবিন গাৰ্গ নাই নহলে আগত থাকিলেতো বহুত ধৰণৰ গানো শু শুনিছিলো। এতিয়া ধৰা সেনেকুৱা মানে বিহুৰ কিন্তু নাইয়ে, আগত কিহত? তৰে, হয়নে কথাটো?
হয় এইটো হয় ৰ'বা এতিয়া এই জুবিন গাৰ্গ ঢুকোৱাৰ পৰা আমাৰ আমাৰ এইটো চাইডো এতিয়া বিহু নাপা- ত ৰবা ক'ব গলে মানে বিহু আমি বিহুৰ মানে এইটো বছৰৰ নাপালোয়ে কব। আৰু পাছে এনে তুম তুমি এনেই জানা- বিহুতো যেনেকুৱা তিনি প্ৰকাৰৰ তোমাৰ এনে কোনটো বিহু বিশেষকৈ প্ৰিয় বিহু আৰু।
মোৰ মাঘ বিহুতটো প্ৰিয় মানে তাতে মানে- বহুত পিঠা কি কৰে ন বনাই ন চবে ধৰা মিলি জুলি। খাই, মানে মেজি ঘৰ কি কৰে জ্বলায়। ত সেনেকে মানে মই পৰিৱেশতটো বহুত ভাল পাও মানে আৰু, তোমাৰ?
অ মোৰ এই ৰঙালী বিহুতটো বিশেষকৈ বেছি প্ৰিয় ৰভাৱ আহ কাৰণ তাতে ইমান ৰঙা ৰঙালী বিহুটো বহুত ৰংচোৱা বুলি কয় যিহেতু আৰু তাত আকৌ এ মানুহ গৰু বিহু হয় মানুহ বিহু হয় এনেকুৱা সাতটা বিহু হয় তাৰ ভিতৰত আকৌ যাবা যে গৰু বিহুৰ দিনা যেনেকৈ পথাৰ এয়া নদীৰ পাৰত গৈ গৰুবোৰক গা ধুৱাই তাত আকৌ সিহঁতক এ নঊঊতুন পঘা দিয়ে। বা মানুহ বিহুৰ দিনা মানুহবোৰৰ- এয়া ডাঙৰ বোৰে সৰু ডাঙৰ বোৰে সৰুক সৰুবোৰক বিহুৱান যা- আ বা সৰুবোৰে- ডাঙৰক ভৰি চুয়ে আশীৰ্বাদ লয় সেইবোৰ দেখিয়ো ভাল লাগে যেতিয়া আমি মানে জানো আৰু যে বিহুৰ মানেই এতিয়াও বিহুৰ নিয়ম বোৰ এতিয়াও আহ পালন কৰি আছে বহুত মানুহে বহুত ঠাইতে
হয় হয় হয় সেইতোয়ে মোকো মানে সেনেকুৱাই ভাল লাগে মানে ধৰক তেতিয়া মানে যদি গাঁৱতো মানুহ খিনি থাকে আমি যাওঁ মানে গাঁৱত গৈ কিনে ধৰা চবখিনি মানুহ একলগ হওঁ হৈ কিনে একেলগত খাওঁ বহুত ধৰণৰ ৰং ধেমালি কৰি কিনে তেনেকে তাৰে মাজত থাকি কেনে মানে বহুত ভাল লাগে মানে মোৰ এইটো প্ৰিয় আৰু পিঠা খোৱা নে তুমি?
খাওঁ খাওঁ অ মানে এতিয়াতো আকৌ ইয়াত অ মোৰ মোৰতো এতিয়া মানে বেছি ভাল লাগে নাৰিকল পিঠা আৰু এই তেল পিঠা কাৰণ সিটো নাৰিকল পিঠা যিহেতু নাৰিকলটো মাজত থাকে সেইটোৰ বাবে বিশেষকৈ প্ৰিয় আৰু কিন্তু কেলে চহৰত ক'ত তুমি পিঠা খাবলৈ যাবা ইয়াতে আকৌ কিনি কিনিহে দিয়ে বা কোনো আজিকালি ইমান বিশেষকৈ পিঠা চিঠা বনাব নাজানে মই গাঁৱত গৈয়ে বেছিভাগ খাইছো আৰু আইতাহঁতে বনাই দিয়ে সেনেকুৱাকৈয়ে খাইছো আৰু বেছি
অ মানে বিহুতো মানে মানে বহুত ডাঙৰ আৰু জনপ্ৰিয় উৎসৱ হয় মানে ভাল লাগে মানে বিহু আহিলে মানে বতৰ খিনিও মানে ৰং বতৰত বহুত ভাল লাগি যায় মনটোও ভাল লাগি যে নাই বিহুটো আহিলে, এই মাহত মানে এইটো কৰিম এইটো কৰিম কাপোৰ কিনিম আইতাৰ ঘৰত যাম বা বহুত ধৰণৰ মানে মানুহক লগ পাম ভাল লাগে।
অ হয় হয় যেনেকুৱা আইতা মানে সেয়া ৰঙালী বিহু আৰু মাঘ বিহু দুটাই বহুত আনন্দৰে উদযাপন কৰে ঠিক তেনেকুৱা আৰু চাবা যিহোটি ভৰিতে কাতি বিহুক আমি কঙালী বিহু হিচাপ পে জানো যিহেতু কাৰণ তাত মানে বহুত বহুত মানে শ স্যৰ শস্যৰ মানে শস্য নোহোৱা হয় কৃষকসকলৰ সিহঁতে যাঁচে শস্যবোৰ থাকে তাৰ বাবে এয়া প থাৰত জৰিয়তে চাকি বন্তি দিয়ে বা আকাশ বন্তি জ্বলাই আহ যাতে কোনো কীট কীট পতংগই যাতে ধানবোৰ বা শস্যবোৰ বেয়া কৰি নেপেলাই আৰু চাবা যে তাৰ ফলতে গধূলি সময়ত তুমি দেখিবলৈ পাবা যে গাঁৱত আহ যোনবোৰ মানে গাঁৱত মানুহৰ ঘৰে ঘৰে তুমি তুলসীৰ পুৰি এ তুলসী পুলি এজোপা ৰুই কেনে তাত ধিপত সিহঁতে চাকি বন্তি দিয়ে এইবোৰ আৰু আমি দেখ খিব পাওঁ আৰু
হয় হয় গাঁৱত বেছি ভাল হয়। মানে এইটো চহৰত ধৰা অলপমান কম দেখা পায় কিন্তু গাঁৱত ধৰা খেতি বাতি মানে ধান খেতি হয় ত তেনেকে মানে বহুত চ চ চপোৱা নহয় তেনেকে মানে ভাল লাগে প্ৰাৰ্থনা কৰা হয় সন্ধিয়া তুলসীৰ গছত চাকি জ্বলোৱা হয় মানে কাতি বিহুতো কাতি বিহুতো সেনেকুৱাই ভাল লাগে মানে তুলসী গছক পূজা কৰা হয় নাম কৰা হয়। সেইটো কাৰণে আৰু মোৰ ভাল লাগে কিন্তু মাঘ বিহুতো ভাল লাগে বেছিকে ভাল লাগে খাব পাওঁ। পিঠা লাৰু চব খিনি
অ অ, হয় হয়, কাৰণ আৰু জানো মই মাঘ ইমান মানে ভালকৈ নাজানো আৰু এনেই এ ধৰা নাৰিকল পিঠাতে বনাই ললো বা নাৰিকলৰ লাৰু, সেই আৰু ইমান বিশেষকৈ আৰু বেছি এই বহুত ধৰণৰ আৰু এ বনাব নাজ জানোৱা কাৰণ চাবা যে মাঘ বিহুটোৰ সময়ত কি হয় আহ উৰুকাৰ ৰা টি গোটেই ডেকা বাহো ডেকা গাভৰুসকলে যিহেতু মেজি জ্বলাই, আহ মেজি বান্ধে, তাৰ পিছত সিহঁতে তাতেই উৰুকাৰ আগ ৰাতি সিহঁতে তাতে মেজি ভোজ ভাত খাই, খাই লগতে তাৰ পিছতে সিহঁতে গোটেইবোৰে ৰাতিপুৱা শুই উঠিয়ে জলদি পোৱাই মেজিটো জ্বলাই, জ্বলাই তাৰ ফলত সিহঁতে তাক উঠন মানে যোনটো পিঠা বনাই তাত চৰাই, সেইয়াই আৰু মানে মইটো ভাবো ভোজ ভাতৰ বাবেই আৰু মানে মাঘ বিহুটো বহুত জনা যায় বুলি ভাবো দেই। কাৰণ সিখিনি সময়ত বহুতে এনেকা উৰুকা ৰাতিয়ে পু গোটেইবোৰ মানুহে ভোজ ভাত খাই, মিলি জুলি বা আকৌ মানুহৰ ঘৰত তুমি এনেও যোৱা ন আলু এ এনেও মানে উ এনে ফুৰিবও যোৱা তেন্তে তুমি সেইখিনি সময়ত মানে পাবাই পিঠা লাৰু খাবলৈ পাবা গাঁৱে গাঁৱে।
হয়, হয় হয়, মোৰো মানে বিহুটো ভাল লাগে আৰু বিহুৰ সময়ত মানে পিন্ধো নো নতুন নতুন, কাপোৰ পিন্ধো পৰিয়ালৰ লগত পিঠা চিঠা খা খাওঁ বা বন্ধু বান্ধৱীৰ লগত যাওঁ, ফুৰিব কাৰণে মানে আনন্দ লাগে মানে, ভাল লাগে তেতিয়া সেইটো সময়ত ভাল লাগে চবে মিলিজুলি খায় বা চবে একলগত থাকে, মেজি ঘৰটো জ্বলাই, তাৰ পিছত ডাঙৰক সেৱা চেৱা দিয়ে। মানে মোক সেইটো কাৰণে অকমান ভাল লাগে দিয়াচোন। মানে বিহু বুলি ক'লে আৰু বিহু মানে একদম জনপ্ৰিয় উৎসৱ আৰু সেই বহুত আনন্দৰে যায় এইটো উৎসৱ।
হয় হয় এইটো কাৰণ বিহুতটো আমাৰ জাতীয় উৎসৱ যিহেতু এ বিহু আমাৰ সকলো ওৰে বহুত উৎসাহৰে পালন কৰে আৰু সেইয় আৰু বিহু মানে নামতটো শুনিলে আমাৰ নিজৰে মনতটো একদম আনন্দৰে জাগি উঠ তেতিয়া ন, যেতিয়া মানে বিহু নামটোসোনো বহুত ভাল লাগে যাই যে এনেকুৱা ভাবো, পিঠা খাব পাম বা আমি ভোজ ভাতে খাব পাওঁ। বা নতুন নতুন কাপোৰে পিন্ধিবলৈ পাম, এইবোৰ বা মামাৰ ঘৰত যাব পাম। এইবোৰ ভাবি থাকো আৰু আমাৰ বিহুত বিহুৰ নামটো শুনিলেই নিজৰ মনটো আনন্দৰে জাগি উঠে যিহেতু।
হয় মানে বিহু বুলি ক'লে আৰু মানে পুৰা আৰু বিহু নাচ, চিহু নাচ হ'ব কপৌ ফুল, ক'ত ঢোলৰ মাত ঘৰত বহি বহি মানে একদম ঢোলৰ মাত পায়ে থাকিম। ঢোল বজাই থাকিব, গগনা কি কৰি থাকিব, মানে ভাল লাগে শুনিয়ে ভাল লাগে যে নাই বিহু আহিছে। গৰু বিহু যে হয় জানানে? গৰুক যে গা ধুৱাই য'ত ন্ন লোৱা হয়।
অ জানো জানো এইবোৰ, ময়ে মানে দেখিছো। অ মই মানে গাঁৱত যোৱাতে দেখিলো ৰবা এ ককাহঁতে কি কৰে, গৰু যিমান বোৰ মানে গৰু আছে গোটেই বোৰ গৰুক আহ নদীৰ পাৰত লৈ যায়, তাত গৈ পুৰা গা ধোৱা, ধোৱাই আনি সিহঁতক নতুন পঘা দিয়ে, তেতিয়া ভাল লাগে যেতিয়া আমি এতিয়া মানে মানে দেখি থাকো আৰু বিহু কেনেকুৱা মানে উদযাপন কৰে বিহুটোৰ, কিন্তু মই ভাবো যে, পিছলৈকেও যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে বিহুটোৰ বিষয়ে জানক, বা যাতে সিহঁতে গম পাই বিহু কি আৰু মানে, তুমি এনে ভাবা নাইটো কথাটো যে ভৱিষ্যত প্ৰজন্মই জানক বুলি?
অ, অ জানো ভাবো মানে জানিবই ন মানে, এতিয়া চোৱা বিহুতো চবেই পালন কৰে ধনী হওক বা দুখীয়া হওক, বিহু বুলি কলে মানে, ডাঙৰ এটা উৎসৱ আৰকে। চবে মানে চবৰে মনত এটা আনন্দ থাকে না। বিহুৰ দিনত এইটো কৰিম, এইটো কৰিম, ফুৰিব যাম, লগ পাম চবকে চব খিনি লগৰীয়া আহিব, মানে ফেমিলিৰ মানুহ আহিব একেল লগত বহিম খাব পাম। মানে এইটোত দৰে আনন্দ নাই আৰু। এনেহলেতো ধৰা মানুহৰ ইমানতো কথা বতৰা নাথাকে, মিল নাই। বা ঘৰে চৰে নহয় ইমান দৱা কিন্তু বিহুৰ দিনত ধৰা এইজনে সিজনৰ ঘৰত আহে। ইজনে সিজনৰ ঘৰত যায়, তেনেকে মানে বহুত ধৰণৰ এটা মিল দেখা পোৱা যায়। ভাল লাগে সেইটো চাই।
অ সেইটো হয় কাৰণ অ তুমি কলাই যে বিহু মানে পালন কৰিলে একো এ এইবোৰ নাথাকে ন ধনী দুখীয়া জাতি, জাতি প্ৰজ জাত- তীয় ভেদ ভাৱ এইবোৰৰে নকৰে কাৰণ বিহুতো উৎসৱেই পালন কৰিব পাৰে যিহেতু বিহু জাতীয় উৎসৱ বুলি মানা যায় বা বেব এ একত্ৰিত গঢ়ি তোলে বা আমাক কিমান আমাৰ মৰম চেনেৰে আমি মানুহবোৰে থাকো সেইবোৰ আমি জানো নিজৰ পৰিয়ালৰ সৈতে আমাৰ বহুত মৰম মৰম চেনেহ জাগে বিহুৰ সময়ত আমি গোটেইবোৰ একে এক লগ হৈ মানে ভোজ ভাত খাওঁ যিহেতু। সেই আৰু বিহুতৰ জাতীয় উৎসৱ বুলি জনা যায়।
জানা যায় সেইটো মানে বহুত ভাল লাগে। সেই তাকে মানে আৰু বিহু বুলি কলে চবে গম পাই নাই ডাঙৰ এটা উৎসৱ আহিছে। মানে সেই দিনটোত সবেই মানে আগৰ পৰাই মানে কি কৰি থাকে নাই বিহু আহিব। সেইটো কৰা হ'ব, এইটো কৰা হ'ব। সৰু হওক ডাঙৰ হওক মানে চবৰে কাৰণে মানে এইটো মানে তোম জাতীয় উৎসৱ ভাবো যাতে আগলৈও থাকে এইটো।
অ অ নিশ্চয় থাকিব কিয় নাথাকিব থাকিব অ পাছে মই তোমাৰ পৰা বহুত বিষয়ে জানিলো দেই আজি বিহুৰ বিষয়ে মানে কেনেকুৱা কি কৰিব লাগে বা কেনেকুৱা পালন কৰিব লাগে।
হয় হয় ময়ো বহুত জানিলো ভাল লাগিল। কথা কৈ বা বহুত ধৰণৰ কথা কি কৰিলো জানিলো বুজিলো। এতিয়াৰ কাৰণে হ'ব।
অ দিয়া ৰাখিছো তে ধন্যবাদ।
অ অ ধন্যবাদ।